হেল্ল'।
হেল্ল' হেল্ল'। হয় শুনি আছোঁ, তুমি। বনশ্ৰী শইকীয়া নহয় জানো?
হয় হয় মইশইকীয় বাৰে কাশ্মীৰ।
হয় হয়, মানে মই মই মানে বাৰ নাম। টো ক'ব মানে ভাল নালাগিল, সেইকাৰণে তোমাৰ নামটো কৈ দিলো।
বুজি পাইছো মই, নতুন ৰূপ ধাৰণ কৰিছো মই আজি আজি মই কা। শইকীয়ালে পৰিৱৰ্তন হৈ গলোঁ। বইকত ভাত খালা?
হা, জাষ্ট মানে তুমি। তুমি মেছেজ দিয়া তাৰ মানে মোৰ মেছেজ আহিলে গমেই নাপাওঁ মানে। ন'টিফিকেশ্যনটো অফ থাকে কেতিয়াবা কেতিয়াবা আৰু কেতিয়াবা আহিও যায়। আচ্ছা না যোনটো ইম্পৰ্টেন্ট সেইটোত তাৰমানে নাহে, এনে যিতি আহি থাকে।
উম উম।
এইটো তাৰমানে, এইেটো মানে প্ৰব্লেম হৈছে।
এদিন চব ঠিক হৈ যাব। টাইম লাগিব পাৰে কিন্তু ঠিক হৈ যাব চব। হা?
তুমি ভাত খালা অলপ টাইম লাগিব হ'ব।
ঠিকে আছে নে হেল্ল'। হেল্ল'। হেল্ল'। শুনিছা?
অ' শুনি আছো কোৱা।
অঁ।
মানে মাজে মাজে নেটৱৰ্কটো বহুত প্ৰব্লেম দিয়ে।
অ' তাকেইতো। কিবা মাজতে নুশুনা হৈ গৈছিলো, এতিয়া শুনিছো বাৰু।
অঁ।
নেটৱৰ্ক মইতো খাবলৈ গৈছিলো ন।
অঁ মই ভাবিছোঁ তুমি ডিনাৰত, ডিনাৰ বাহিৰতে কৰি আহিলা নেকি।
অ' বাহিৰতে কৰি আহিলো। বাহিৰতে কৰিলো খালো তেতিয়া আহিলো কৰি আছো বাহতে খাই আছো ভাত। মই তাইৰ হৈ কাম কৰি আছো।
এ' তাটো মাজে হি মাজে
একদম খাই দিলো মই তুমি কি খালা ভাটো। হেল্লৌ' শুনিছা। শুনিছা।
হেল্লৌ' অঁ আৰু কক। আৰু এতিয়াহে শুনিছোঁ শুনাই নাছিলোঁ একো। বৰ বেয়া বোলো কি খালা আজি?
মই আজি খালো নাজান ইয়া।
লেজানিয়া।
সিটো অঁ কিবা বুলি কয় মই বুজাই আছো ৰবা।
ঠিক আছে বুজোৱাচোন। কেনেকে বনাইছে এইটোও কৈ দিবা মই বনাম ঘৰত।
চিজ থাকে।
আৰু কিবা কিবি থাকে মানে ছিজ আহ। ঠিকে থাকে নাই নাই ইমান বুজাব নোৱাৰিম মই। খম ভাই পাইছো।
প্ৰথম গাই পাইছো তাৰপিছতে- কৰত কিবা চাগে অলপ ৰুটি চুটি কিবা লেয়াৰ টাইপ থাকে নেকি। কিবা থাকেই ন বুজি নাপাওঁ বাৰু হাঁ চীজ বেকেন চীজ পেপাৰ।
মই গম পাই গ'লোঁ যে তুমি মানে ফাৰ্ষ্ট টাইম মানে তোমাৰ এক্সপিৰিয়েঞ্চ বুলি মই গম পাই গ'লোঁ।
দুই-
ঠিক হে নতুন নতুন ট্ৰাই কৰিব লাগে মানুহে হয়।
নতুন বস্তু ট্ৰাই কৰিলে আৰু কিবা এটা বেলেগ কাৰী- সেইটোত ট্ৰাই কৰিছিলো অমা হয় হয়।
অঁ হয় হয় হয় হয়। চব বুজি আছোঁ মই তাৰমানে বহুত চিৰিয়াছ হৈ আছোঁ মই বৰ্তমান।
লেজানিয়াৰ লগত-
লেজানিয়াৰ লগত ক্পি চিলি বেব কৰ্ণ খালো মই।
উম। উম'
সেয়া খালো আৰু কিবা এটা বাচটিকি ৰাইচ ই কিবা মানে এটা বেলেগ টাইপ। কঠাই কাৰি টাইপ কিবা গ্ৰেভি এটা খালো। সেইটো মিক্স কৰি খালো মানে খালো আও মিলাই মেলি। ভাল লাগিলে খাল কো খাই আজি মানে-
ক'ত খালা?
মই জয়ানগৰত গৈছিলো উৰল বুলি উৰল।
উৰল হয় হয়, নামটো শুনিছোঁ মই। মই ইনষ্টাত দেখিছিলোঁ চাগে ৰীল উৰলৰ।
ছোনেত- তোমা নামতো।
উম অঁ। এই সেইদিনা যে তুমি দিছিলা অ তুমি দিছিলা ন হেৰিখন যে লুইতখন সেইখন। ধুনীয়া ন, মানে এষ্টেট লুইড যে।
উম' মই দিছিলোঁ নেকি?
অ', তুমিয়ে দিছিলা নেকি? তুমিয়ে দিছিলা? লুইতখন অ', তুমিয়ে দিছিলা মানে, গিতাসে নহয়। তুমি দিছিলা সেইখন, ধুনীয়া আছিল কিন্তু মানে
অ' অ', কোনটো জেগাত আছিলে বা মই নিজে পাহৰিলো।
এই হেৰি তাতেই আছে ৰিং-ৰ'ড যোনটো। উজান বজাৰ
অ' অ', যাব লাগিব তেতিয়াহলে। এনে, আমি নিশ্চয় যাম সেইখনলৈ। শুনিছা, হেল্ল'
দেখাত ধুনীয়া, অঁ। হোলো মানে ধুনীয়া দেখাত
মিলাই পেলাই। হেল্ল'
হেল্ল'
শুনিছা?
হেল্ল'।
হেল্ল'।
অ' আকৌ শুনিছো, মাজে মাজে ছেকেণ্ডৰ কাৰণে গাইপ
আকৌ গ'ল।
হেল্ল'।
শুনিছা?
হেল্ল', অ' শুনি আছোঁ তোমাৰ মাত। তুমি শুনি আছানে? হেল্ল', শুনিছা এতিয়া? নহয়, মাজে-মাজে মানে নেটৱৰ্কটো অলপ আপ-ডাউন মানে এনেকুৱা হৈ থাকে। আহে, যোৱা সেনেকুৱা হৈ থাকে।
তোমাৰ ৱাইফাইতো ঠিকে আছে?
কি কৈছা?
চলি আছে, ৱাইফাই চলি আছে।
উম'।
টুজিবি হেৰি থাকে মানে এনেই গৈছে।
উম' তাকেতো, উম তোমাৰে অলপ আপত ন, সেইটো কাৰণে চাগে অলপ মানে বেছি হেৰি হৈ যায়। চাউণ্ডটো অলপ
অ', এনেতো নৰ্মেল। অ' নৰ্মেল হেৰি একো প্ৰব্লেম নহয়, এতিয়াহে দুদিন-তিনি দিনৰ পৰা হৈছে অ।
তৰ ক্ষেত্ৰত অলপ হয় মানে প্ৰব্লেমটো। বুজিছা?
কি-বা?
শুনিছা?
গৰম
উম আজি গৰম দি দিলে আকৌ কালিলেকে ইমান ভাল আছিলে বতৰটো আজি বহুত গৰম দি দিছে বহুত নহয় আৰু নৰ্মেলি হলেও মানে দিছে আৰু
মানে দিনটোত আজিজনে ৰ'দ নাথাকিলেও বহুত
উম আচলতে হিউমিডিটি টো বেছি আছিলে অ
শুনা শুন বহুত আছিল গো মানে হাবি লাগাত ক বাছিল আজি অলপ আৰু বেছি তাৰমানে এক ছেকেণ্ড এক ছেকেণ্ড যদি ফেনৰ পৰা চাইডত আহো মানে একদম অৱস্থা বেয়া হৈ যায়
বেছিয়ে বেয়া হৈ যায় আজি তুমি কাম কৰা হোৱাই নাই
আৰু কাম কৰা নহলেই দিয়া আজি কি ক'বা বহুত বিজি হৈ গ'লোঁ আজি।
বহুত বিজি হৈ গ'লা ন?
বহুত বিজি মানে ঘৰৰ কাম বন মানে আজি কাম কৰিব সময়ে নাপালোঁ। মানে ঘৰৰ কাম চাম কৰি থাকোঁতে নিজৰ কাৰণে সময়ে দিব নোৱাৰিলো
মানুহ বিলাক আমি বহুত বুজি পাইছো মই মই চব বুজি পাইছো।
বুজি পাইছে ন' অ সি'
একে বাৰতে চব বুজি পাই যাও।
সোমাইছে সেইকাৰণে ভাল লাগে তোমাক এ চব ডাইৰেক্ট বুজি পাই যোৱা তুমি
এটা ৱৰ্ড কলে বাকী খিনি তুমি কি কোৱা মুখখন মেলিলে বাকী খিনি কি কবা মই বুজিয়ে পাই যাও
ডাইৰেক্ট অ বাকীখিনি মানে এ লিপচিং কৰিবই নালাগে্ ডাইৰেক্ট গম পাই যাম মন কি বাত
মুহ খোলতে হি চব কুছ পাতা লাগ যাতা হে মুজে
হয়, হয়। হয়, হয়, মানে মিক্স থাকিব লাগে সদায় হয়, হয়, হয়, হয়টোও দিবা তুমি মাজে মাজে
হয়, হয়, দিয়া। ঠিকে কৈছা তুমি একদম ঠিক কথা কৈছা তুমি বহুত
আজি কেতিয়া আহি পালা?
অফিচৰ পৰা আহ সাত পঞ্চল্লিশ মান হৈছে আজি অকনমান জল্দি পাইছো। অলপ ভিৰ ভাৰটো কম আছিলে বাছতে আহিছো কিন্তু আজি অলপ বাছ বাছ কিন্তু আজি অলপ ভিৰটো কম আছিলে মানে। সেইটো কাৰণে আজি এ
মানে গ্ৰীণ বাছবোৰো বন্ধ হৈছে বোলে।
সেইকাৰণে কম হৈছে চাগে।
মানে বন্ধ হৈ আছে বহুত ষ্ট্ৰাইক হৈছে গাড়ী। এতিয়া মানে এইগেইখন নৰ্মেল গেইখনৰ আৰু মানে ৰখোৱা টান হৈ যাব সিহঁতক এনেই সিহঁতৰ বহুত মানে
লোৱালে
তাণ্ডৱটো বহুত মানে আগৰ পৰাই উম উম কিন্তু গ্ৰীণ বাছগেইটা যে বন্ধ কৰিছে বগা মানে হোৱাইট বাছগিট তেওঁ চেমেই কাম কৰে সিহঁতেও সেয়ে কৰি আছে। মানুহ সিহঁতেও মানে হেৰি কৰে উম, যোনে যেনে মানে কম্পিটিচন টাইপত চলাই তাৰামানে মানুহ যোন য'ত আছে, য'ত আছে এইটো নাচায় ইহঁতে এনে
ইমান মইও এইকেইদিন মানে বহুত কম পাইছো বাছলে গৈছো ন'। বহুত কম আহি আছে বাছ বিলাক মই তাকে ভাবিছোঁ কি কিবা হ'ল ইমান কম বাছ? এতিয়া গম পাইছো বন্ধ কৰিছে বুলি।
উম।
আজি
উম অঁ', মানে সেইকাৰণেতো মানে কিমানখন ছিক্সটি থ্ৰী নে কিবা চামথিং এনেকুৱা হেৰি কৰিছে বন্ধ কৰিছে।
বহুত কৰিছে তেতিয়া হলে আৰু।
সেয়ে সেইকাৰণে মানে বহুত কৰিছে মানে কাৰণ চবফালে হোৱাইট বাছত তে গ্ৰীণ বাছ বেছি হৈ গৈছিল না সেইকেইদিন। এতিয়া তোমাৰ চাবা ইয়াতে দিছপুৰ ধাবাৰ ওচৰত ৰখি থাকিলে নাপায়েই বাছ।
এনেও নাপাওৱেই। উম তাকেতো।
সেই নাপাওঁ আৰু এনেই কিন্তু গৈ থাকিলে পোৰা মানে
হম? হেল্ল'। হেল্ল'। শুনিছা? হেল্ল'। শুনা পাই আছা?
পিছত হে নাপায়। তেতিয়া যাব লগা হয়, এনে ধৰা তু
হেল্ল। উম হুম?
হেল্ল' শুনিছা? অঁ অঁ মানে এক মিনিট, এক মিনিট টাইপত মানে হেৰি হৈ যায়, শুনা নোপোৱা হৈ যায়। নেটৱৰ্কটো তাৰমানে অলপ মান ৰেষ্ট
আকৌ ৰেষ্ট কৰিলে নেটৱৰ্কটোৱে। বহুত ৰেষ্ট কৰিছে নেটৱৰ্কে। বেলেগ নেটৱৰ্কে ৰেষ্ট কৰিছে আজি
বাকী খিনি টাইম
হ'লেও টো তোমাৰ এইবাৰ আজি অলপটো শুনাই
টাইমে টাইমে ৰেষ্ট টাইমে টাইমে ৰেষ্ট কৰি আছে উম উম। ক প্ৰব্লেম হৈছিলে হেল্ল'।
অলপ চলপ অলপ চলপ শুনি আছো আও।
উম মানে নেটৱৰ্ক তো একোৱেই হেৰি নাই দিয়া, ৰাতি দিনে একে চেম হৈ গৈছে।
তোমাৰ নেটৱৰ্কটো বেছি ৰেষ্ট কৰে।
ক মানে